মানে কি হব তোমাৰ মানে অৱস্থা একদম বেয়া হৈ যায় বুইছা?
এইটো কিন্তু বেয়া কাম কৰে, তাতছে বালে চবেই কাৰো বেয়া নহওক দিয়াচোন চবেই গাড়ী এখন বা আশালৈ কিনে। এ যোনবিলাকতে নিজৰ মানে ইচ্ছা নোহয় মানে মোৰ এই এখন গাড়ী মন নগ'ল আজি কিনিলো কাইলৈ বাদ দিলো সেইবিলাক মানুহৰ কথা বাদ দিছো মই।
হয় হয়, আমাৰ যি আমাৰ মানে দুখীয়া শ্ৰেণী মান এতিয়া চাবা দেই তুমি এতিয়া যা তুমি ৰিক্সা চালকবিলাককে চোৱা, যি আমাৰ মানে সেয়া ইন্ধনেৰে চ চলিত ৰিক্সাবোৰ আছে। সেইবোৰ মানে কি হয় তেওঁলোকে-তেওঁলোকে কিনে এটাৰ মানে তেওঁলোকে কি কৰে তেওঁলোকে মানে ভাবে কি মই এখন ভাড়া মাৰি দুটকা পাম, তাৰ পৰাই মই মানে মোৰ মানে মা-দেউতাক খুৱাব পাৰিম, ঘৰখন চলিম। যে সেই ভাবি পেলাইহে তেওঁলোকে ৰিক্সাখন কিনাই, কিন্তু সেই ৰিক্সাখনত যেতিয়া তুমি সেই এয়া তোমাৰ বিষুক্ত পৰিমাণৰ যেতিয়া তুমি ইন্ধন যেতিয়া আ মানে ভৰোৱা হয় তাৰ ফলত তোমাৰ কি হয়, ইঞ্জিনবোৰ বহুত বেয়া লাগে কাৰণ আজিকালি চাবা যিবোৰ দামী গাড়ী যেনেকে তোমাৰ বি এম দাব্লিও, মাৰ্চিডিছ হওক সেইবোৰ গাড়ী ইঞ্জিনবোৰ তোমাৰ বহুত মানে তোমাৰ পাৱ হেভি থাকে মানে তোমাৰ বহুত ম মজবুত থাকে বুলি ক'ব পাৰি আৰু কিন্তু আমাৰ যি আমাৰ দু দুখীয়া শ্ৰেণীৰ মানুহ গাড়ী যেনেকে তোমাৰ এতিয়া চোৱা, তোমাৰ এতিয়া ৰতন টাটাই তোমাৰ এতিয়া আমাৰ দুখীয়া শ্ৰেণী ৰাইজৰ কাৰণে কি কিমান কম পৰিমানে গাড়ীবিলাক দি আছে হয় টাটা হয়, সেইবোৰৰ ইঞ্জিনবোৰ ভাল কিন্তু মানে কথা এটা কওক ক'ব গ'লে মানে এইবোৰ যিবোৰ ইঞ্জিন সেই ইঞ্জ ইঞ্জিনবোৰৰ কাৰণে ই এই এনেকুৱা জাতীয় মানে ইন্ধনটো মানে খুবেই মানে প্ৰয়োজন নহয় কাৰণ এইবোৰ ইন্ধনে ইঞ্জিনটো বহুত পৰিমাণে বেয়া কৰি পেলায়, তাৰ ফলত কি হ'ব গাড়ীখন বেয়া হৈ যাব। তুমি মাহৰ পিছত মাহ তুমি ধৰি তুমি গাড়ীখন ভাল কৰোঁতে যাব। তুমি ভাড়া পইছাকেইটা তুমি ঘৰখনে চলিবা নে গাড়ীখনে ঠিক কৰিবা তুমি কোৱা? তাক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া মানে সৃষ্টি হৈছিলে আমাৰ ভাৰতত। এয়া বহুতে আ তাৰ ওপৰত প্ৰতিবাদ কৰিছে তে, বহুতে তাৰ ওপৰত মানে বিভিন্ন ধৰণৰ বন্ধ ঘোষণা কৰিছে। কিন্তু এতিয়ালৈ সেই ফলা সেই সফলতা এতিয়ালৈ পোৱা নাই। কিন্তু চাবা আমাৰ ইয়া আমাৰ ভাৰতবৰ্ষতকে কিন্তু তোমাৰ এতিয়া চাব যদি যোৱা আমাৰ কাষত আছে বাংলাদেশ বা পাকিস্তান আৰু আৰু যি‌ যিবোৰ দেশ আছে সেইবোৰত কিন্তু তেনেকুৱা বিষুক্ত পৰিমাণৰ তোমাৰ ইন্ধন ব্যৱহাৰ কৰা নাই দেই, সেইবোৰত আচলতে যিটো তোমাৰ মানে পিয়ৰ বুলি ক'ব লাগিব, যিটো পিয়ৰ তোমাৰ ইন্ধত সেইটোহে ব্যৱহাৰ হৈ আছে গাড়ীবোৰত।
এটা কথা শুনা পইচাটো-পইচাটোতো আমি সঠিকে দিছোঁ দিয়াচোন। হয়, পইচাটো আমি সঠিকে দিছোঁ পইচাটো আমি এটকাও কম বেছ ডুপ্লিকেট দিয়া নাই দিয়াচোন।
হয়।
যুক্তিকে যদি আনে আমাকো বস্তুটো সেই উপযুক্ত বস্তুটো দিব লাগিব। যদি নোৱাৰে তেনে হ'লে বিকল বিকল্প বেলেগ বস্তু আছে নহয় বেলেগ-বেলেগ বস্তু দিয়ক ইলেক্ট্ৰিকেল বস্তু দিয়ক। কৰক ন' এইবিলাকত কৰক, যদি নোৱাৰে যোগান ধৰিব নোৱাৰে সেইটো অনুসাৰে যদি যোগান ধৰিব নোৱাৰে ভৱিষ্যতৰ কথা যদি চিন্তা কৰিছে। তেন্তে নতুন মানে নতুনকে এতিয়া মানে যোনবিলাকত আছে ন' এইবিলাক মানে ইঞ্জিনিয়াৰ কিবা কিবি মানে আছে ন' বিশেষজ্ঞ সিহঁতবিলাক তেওঁলোকে মানে ভাবক ভাবি পেলাই মানে কওক বোলে এইটো নালাগে এইটো নহয় এইটো বিকল্প এইটো হ'ল এইটোক লগ। যদি এইটো ইমান উলিয়াই থাকোঁ, পিছত মানে আমাৰ ভূগৰ্ভৰ পৰা মানে চব তেল সাৰুৱা তেলবিলাক নাইকিয়া নাইকিয়া হৈ যাব কয়লা চৈলা নাইকিয়া হৈ যাব ন' পিছত মানে আমাৰ ভৱিষ্যত প্ৰজন্মই মানে কেনেকে এইটো ব্যৱহাৰ কৰিব, তেল নোহোৱাকে কেনেকে থাকিব কাৰণ তেল ব্যৱহাৰ হ'বলৈ কাৰণে তেল মানে হ'বলৈ কাৰণে মানে বহুত বছৰ লাগি যায় দিয়াচোন।
হয়।
বছৰ মানে তোমাৰ হাজাৰ বছৰ লাগি যায় তুমি মানে তেতিয়ালৈকে তুমি বিশ পঁচিশ বাৰ মান বেছিহে হ'ব নেকি মানে তুমি জন্ম হৈ-হৈ মৰিব পাৰিবা। কিন্তু এই বস্তুটোতো তেনেকা নহয়, তে আজিকালিতো খুব ইলেক্ট্ৰিল চাইনাটো ওলাইছে ইলেকট্ৰিকেল বস্তু ধেৰ ওলাইছে, চাই চাইনাতটো চব ইলেক্ট্ৰি ইলেক্ট্ৰিকেল গাড়ী ওলাইছে।
হয়।
পাইছে নাই তুমি? জাপানত চব ইলেক্ট্ৰিকেল কাৰ বিলাক পাইছে আৰু ড্ৰাইভাৰ নোহোৱাকে গাড়ী চলায়।
হয়। তোমাৰ চাইনাত তোমাৰ এতিয়া তোমাৰ নব্বৈ শতাংশ গাড়ী তোমাৰ তোমাৰ হেৰ। চলি আছে, তোমাৰ বেটাৰী চলি আছে।
এতিয়া সেইবিলাক চোৱা। সেইবিলাক উন্নত দেশ নহয় কি? উন্নয়নশীল দেশ হ'ব নেকি? তুমি কোৱাচোন বাৰু,
সেইটোৱে সেইটোৱে আমাৰ এতিয়া উন্নয়নশীল বুলিও কব নোৱাৰি। আমাৰ এতিয়া উন্নয়নশীল বুলিও ক'ব নোৱাৰি দিয়া। তেনে তাতকে তলত আছে।
হয় নেকি? হ'বই কাৰণ তুমি চব ফালে যদি এনেকুৱা হয় মানে চব নিজে ৰ নিজেই খাওঁ নিজেই কৰো বুলি নিচিনা হয় চববিলাক।
হয়, তেনেহ'লে তুমি কৰ কোন ফালৰ পৰা ক'বা যে আমাৰ দেশখন উন্নয়নশীলৰ পথেৰে গৈ আছে বুলি?
সেইটোতো হয়ে হয়। তুমি এতিয়া হয় তোমাৰ কোনোবা পোৱালি আছে নেকি? বাহঁত যোৱা নাই নেকি?
অ আমাৰ মানে উ আছে বাহঁত আছে তোমাৰ যোৱা নাই।
অ, অ। দিয়া মানে সেই সেনেকুৱাই হৈছে আৰু দিয়াচোন কি হ'ব? এনেকুৱা হ'লে আৰু তুমি আৰু যিমানে যি নকৰা আৰু আমি দুই, এজনে মানে কথা পাতি বা হেৰি কৰি একো লাভ নাই।
হয়।
তুমি বহুত মানে ডাঙৰ মানুহ হ'ব লাগিব। তেতিয়া তুমি অ বুলি ক'লেই অ হ হ'ব লাগিব মানে সেনেকুৱা নিচিনা মানে কথাটো।
সেইটোৱে সেইটোৱেই এতিয়া মানে কি হৈছে
চবেই আজি-কালি নিজক লৈ ব্যস্ত মানে কোনোও কাকো খাতিৰ নকৰে। খাতিৰ নকৰে মানে কি তোমাক টকা হ'লেই তোমাক মানে মানে পাত্তা দিব, নহ'লে নকৰে দেই একো।
হয়, এতিয়া চাবা দেই। হয়। এতিয়া চাবা দেই, তোমাৰ এতিয়া যি তোমাৰ মানে ইন্ধন যাতি যুক্ত মানে যি তোমাৰ মানে গাড়ী মটৰ ব্যৱহাৰ কৰাৰ কৰিবলৈ ধৰিছে সেইবোৰত তোমাৰ কি হৈছে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ বিষাক্ত গেছ বা ধোঁৱা নিগৰত হয় দেই। এই এতিয়া চাবা তোমাৰ আমাৰ ভাৰতবৰ্ষখনৰ যি তোমাৰ ৰাজধানী তোমাৰ আছে। তাত তোমাৰ এতিয়া কেনেকুৱা শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে, তাত তোমাৰ প্ৰদূষণৰ মাত্ৰা কিমান-কিমান তোমাৰ বৃদ্ধি হৈছে।
তুমি নোৱাৰিবা পঞ্চল্লিশ নে কিমান হৈছে। সেইটো-সেইটো-সেইটো গৰম ৰাজস্থানত কৰিব লাগিছিল হয়ে নহয় তুমিও কোৱাচোন?
হয়, হয়-হয়।
তাত মানে পৰিলে দেখিবলৈও ভাল মানে শুনিবলৈও ভাল বোলে এই ৰাজস্থানখন। মানে এনেকুৱা মৰুভূমি জেগাত যদি এনেকুৱা মানে উত্তাপ গৰম হয় মানে ন? তেনেকুৱা হলে একো নাই কিন্তু এনেকুৱা নিচিনা মানে যত মানে এখন ভাল ৰাজ্য। তাত সেনেকুৱা নিচিনা এখন ৰাজ্যত মানে যদি এনেকুৱা গৰম হয়।
হয় মানে আমাৰ যি দেশৰ ৰাজধানী হয়, আমাৰ দেশৰ ৰাজধানীয়ে যদি এনেকুৱা গতিত যদি আগবাঢ়ে ন, তেতিয়া কি হব কোৱাচোন?
তুমি ৰাজধানী নহয় গোটেই খনে হওঁক, মানে কি দুই এজনৰ কাৰণে মানে গোটেই শেষ হৈ যায় বুইছানে?
হয়। এতিয়া চাবা হা, তাত তোমাৰ মানে আমাৰ যোৱা এ বেছি দিন হোৱা নাই তোমাৰ এই অ, যোৱা মাহত তোমাৰ তাৰ পৰা মানে দুজন ল'ৰা আহিছিলে মানে তাতে থাকে ন তেৰত তে তাতে মানে কিবা কৰ কৰ্ম সূ সূত্ৰে গৈছিলে আৰু আমাৰ ঘৰৰ ঘৰৰ ওচৰৰে মানে কৰ্ম সূত্ৰৰে গৈছিলে তেওঁলোকে তাতে মানে থাকে তেওঁলোকে তাতে কাম কাজ কৰে এতিয়া তেওঁলোকে আহি পেলে মানে কৈছে তাত যদি তুমি যদি মানে উশাহ হয় উশাহ যদি লোৱা মানে এনেকে উশাহ যেনেকে আমাৰ ইয়াত উশাহটো ললে আমি ধুনীয়া নৰ্মেল ন তাত যদি তুমি যদি উশাহ লোৱা তুমি লবৰ পোৰা কিবা কেৰাচিনৰ গোন্ধ কিবা তোমাৰ পেট্ৰলৰ ডি গোন্ধ কিবা হেৰি গোন্ধ মানে তেনেকুৱা প্লাষ্টিক পুৰা কিবা কিনি সেনেকুৱা গোন্ধ মানে নাকত মানে উশাহৰ লগত যায়
উম তেনেহলে সেনেকুৱা সেইবিলাকতে কেঞ্চাৰ চেঞ্চাৰ নহয় কি হব তুমি কোৱাচোন
সেই সেই সেই সেইটোৱেটোন সেইটোৱেইটোন আচলতে আমাৰ নিচিনা মানুহ আচলতে তাত যাব নোৱাৰি যোনটো তাৰ স্থানীয় লোক তেওঁলোকেহে তাত বসবাস কৰিব পা আমি গ'লে তাত মানে তোমাৰ খুব বেছি এদিন বা দুদিন তাতকে বেছি আৰু থাকিব নোৱাৰিম হয় নে নহয় কোৱাচোন
মইতো এনেকুৱাত একেবাৰে নোৱাৰিম
নোৱাৰো ম মও নোৱাৰো কাৰণ ইমান গৰম ন তাত তোমাৰ
গৰমটো গৰমে গৰমটো গৰমে বোলে ভাল জেগা অলপ লৈ বোলে ঠাণ্ডা নিচিনা হৈছে দেই গছ চছ বোলাই মই জেগা খিনি ৰুই ললো কিন্তু সেইবুলি তুমি এনেকুৱাও যদি থাকা তুমি কেনেকে থাকিবা হেই
হয়
এইটোতো এই বিশেষকে মানে এইবিলাক ক্ষেত্ৰতো গুৰুত্ব দিব লাগে আৰু ত এবাৰ পাইছিলো মানে সেই জেগাখিনিত বোলে ওপৰৰ পা চাওঁতে মানে এয়াৰ পোলাও এয়াৰ পোনে হেৰিৰ পা চাওঁতে মানে ইমান ধোৱা হৈ আছে মানে ফ্লাইট ফ্লাইটখন লেণ্ড কৰিবই নোৱাৰিলে নেকি কি জানো মানে সেনেকুৱা নিচিনা হল নে ফ্লাইটে বিচাৰিয়ে নাপালে
তোমাৰ মানে কি তোমাৰ, আমাৰ ইয়াত যেনেকে তোমাৰ ঠাণ্ডা দিনত যেনেকে কুঁৱলী পৰে ন তাত, তোমাৰ গৰম দিনতো তেনেকে মানে তেনেকুৱা হয়
গৰম দিনত কুঁৱলি নপৰে এইটো কোলা ধোঁৱাই গোটেই মেঘখন আগুৰি ধৰি আছে
হয় হয় কোলা ধুৱা
হয় এইটো কুঁৱলি বুলি ক'ব নোৱাৰি সেইটো কলা ধোঁৱা ধোঁৱাটো আগুৰি ধৰি আছে মানে এইখিনি চব প্ৰদূষণে অ প্ৰদূষণে প্ৰদূষণে সেই বস্তুখিনি মানে মানে বহুত বেয়া বেয়া বিষাদ দম গেছে মানে শেষ কৰি পেলাইছে আৰে দুদিনমানৰ পিছত মানে সেইখন ধ্বংস হৈ যাব সেইখনৰ কাৰণে মানে ওচৰ চুবুৰীয়াৰ মানে প্ৰভাৱ পৰিব।
প্ৰভাৱ পৰিব নিশ্চয় পৰিব, তাকে মানে হয় পৰিছে এ এতিয়া তোমাৰ চাবাবিক তোমাৰ যি আমাৰ মানে যি প্ৰাচীন তোমাৰ আহ আছে তোমাৰ তাজমহলকে ইত্যাদি কৰি লালকিল্লা আৰু তোমাৰ যি যি তোমাৰ মানে, হয় এতিয়া চাবা মই শুনিবলৈ পাইছিলো মানে তোমাৰ বাতৰি কাকতত পাইছিলো, তাজমহলৰ যি মোৰ মাৰ্বল পাথৰবোৰ মানে দি তৈয়াৰী কৰা ন সেইবোৰত বোলে এতিয়া সহজতে কিন্তু মাৰ্বল পাথ্ৰৰত তোমাৰ মানে একো দাকি দুগা নহয় দেই, মাৰ্বল পাথৰতো তেনে তেনেধৰণে প্ৰস্তুত কিন্তু হয় এতিয়া কিন্তু তাত মানে মাৰ্বল পাথৰটো বোলে কিবা খিনি বোলে দাগ চাগ পৰিছে বা মাৰ্বল পাথ বোলে অলপ ক্ষয় যাবলৈ ধৰিছে তেনেহলে ভাবা পল পলিউ পলিউষণে হওক বা যি এচিড বৰষুণৰ কিমান মানে বিষাক্ত পৰিমাণে মানে তাত মানে পৰিছে, যাৰ ফলত তেনেকুৱা সৃষ্টি হৈছে ত নিজে ভাবা
তুমি মানে শেষেই হৈ গৈছে মানে কি কবা আৰু একদম মানে ধং ধ্বংস কৰিছে চব ফালৰ পৰা মানে, তাতো তুমি মানে বাৰু মানুহখিনিয়ে বাৰু কিবা যোগাৰ কৰি দিব দেই কিন্তু এই জীৱ জন্তু খিনিহঁতৰ কি কৰিব কোৱাচোন বাৰু সেইখিনিহত কেনেকে এনেকে বসবাস কৰি আছে এতিয়া মানুহে বোৰ কি পেলাই বোলে এ কিবা আজিকালি যে ওলাইছে যেতিয়া নাম কি আছিলে মই নাজানো নহয় ভালকে পাহৰি থাকিলো শব্দটো এইবিলাক যে বায়ুতো যে মানে চা চাফা কৰি পেলাই যে ভিতৰত সোমোৱাই মানে এনেকুৱা
অ তোমাৰ অ এই ঠাণ্ডা ঘৰটোক শীতল কৰি ৰাখে যে
নহয় নহ নহয় সেইটো নহয় মানে বে যোনটো মানে ভিতৰলে আহে বায়ুটো
অ কুলাৰ- কুলাৰ
কুলাৰ সেইটোও নহয় মানে সেনেকুৱা নিচিনা কিবা এটা আছিল দিয়া এয়াৰ ফিল্টাৰিং নে কিবা এটা হেনেকুৱা নিচিনা আছিলে।
গম পালো দিয়া তোমাৰ এই ফেনৰ নিচিনা ঘূৰি থাকে যে,
অ জানো এতিয়া সেনেকুৱা আছে সেইখন লগতে শেষ হৈ যায় বোলে
হয়।